অ, হেল্ল'।
অ',।
কি কৰিছা?
এইয়া এনেই বহি আছিলোঁ।
ভাত খালা?
ভাত খালোঁ।
কি খালা?
ভাত এইয়া দালি, ভাজি, ভাত এনেকে খালোঁ খাই কৰি এনেই সেয়া মোবাইল চাই বহি আছোঁ আও
অ শুৱা নাই মানে?
শুৱা নাই এয়া শুম আৰু বিচনাতে আৰু মোবাইল চাই এনেই বহি আছিলোঁ আৰু।
গৰম কেনেকুৱা?
এই গৰমৰ কথা নকবা আৰু বহুত গৰম একেবাৰে গৰমতে থাকিবই নোৱাৰি। শু'বলৈ মন নাযায় একে গৰমত একেবাৰে ভিতৰত সোমাবই নোৱাৰি বাহিৰত তে, ইমান গৰম একে ৰ'দ দিছে বহুত একেবাৰে।
তাকে। ইমান গৰম পৰিছে এনেকে গৰমত কি হব বাৰু মানুহবোৰ অৱস্ স্থা বেয়া হৈ গৈছে গৰমত থাকিবই নোৱাৰা হৈছ জুলাই মাহটো গৈছেহে জুলাই মাহ যোৱাই নাই এতিয়ালেকে। জুলাই মাহটো আছেই আকৌ আগষ্ট আগষ্টততো আৰু গৰম।
এইটোৱেইটো। আছেই এয়া যোৱাই নাই এয়া পাৰ হ'বলৈ গ'লে আৰুৱেই হ'ব। বহুত বেছিয়ে গৰম পৰিছে বা।
গৰমত মানুহ থাকিব নোৱাৰা হৈছে, দে এতিয়া কেউফালে পানী, বানপানী হৈছে বৰষুণো যিয়ে যেনেক কুৱাকে বৰষুণ দিব, অকণমান বৰষুণ দিব আকৌ অকণমান বৰষুণ দি আকৌ ৰ'দ দিব। সেই চিষ্টেমটোৰ কাৰণে মানুহবিলাকৰ বেমাৰো বেছি হৈছে। তাৰোপৰি আকৌ বতৰৰ বতৰৰতো মানে এনেকুৱা হৈ গৈছে নহয় নাই কোনো ফালে পৰা মানে বতৰ সুবিধা নোহোৱা হৈছে। খেতি বাতিও কৰিব নোৱাৰা হৈছে মানুহে, আৰু ব তৰটো যে ইমান গৰম পৰিলে মানুহ দেখোন অৱস্থা আৰু বেয়া হৈ যাবগৈ।
সেইটোৱেটো আমাৰ মানে বহুত বেছি গৰম পৰিছে আৰু একেবাৰে মানুহ কি কৰি থাকিব নাজানো আৰু দেই একেবাৰে পথাৰতনো বোকা ৰোৱা মানুহবিলাকে কেনেকে ৰুইছে নাজানো আৰু পথাৰতটো আমি বাৰু ঘৰত তে আছোঁ। পথাৰতটো মানুহে যোনবিলাকে খেতি কৰিব গৈছে বোকা ৰুবলৈ গৈছে সেয়া মানুহনো কেনেকে কে আছে বাৰু সেইটো ভাবিলেও ধৰ সেইটো ভাবিলেও ধৰ চোন আচৰিতে ন।
উম, তাকেতো আমাৰ তো আমিতো এতিয়া ফেনৰ তলতে বহি পেলাই আৰামত ফেন তলত বহি আৰামত কামকেইটা কৰিছোঁ আৰু ভাতকেইটা বনাইছোঁ বা সিমানেই কাম। কিন্তু মানুহেতো যিবিলাকেতো বাহিৰলৈ যাব লাগে। তেনেকেতো যাবই লাগিব আৰু নক'লেতো আকৌ এ খন কৰেনে, ঘৰ খন চলিব কেনেকে? আৰু বতৰটোলে চাই থা কিলে যে নহ'ব যে আজি ৰ'দ দিছে বুলিয়ে যে কামলৈ নাযাম। বা বৰষুণ দিছে বুলিয়ে যে কামলৈ নাযাম সেইটো নহয় তু। কাম কৰি খাবই লাগিব গৰম হওক বা ঠাণ্ডাই হওক। বতৰটো আৰু পেটৰ লগতো মানুহ এতিয়াতো পেটটো নমৰে ন, পেটটোতো থাকে পেট টো ভৰাবৰ কাৰণেতো মানুহ কষ্ট কৰিব লাগিব। তেতিয়াহে আকৌ হাতলৈ টকা আহিব। যদি হাতত টকাই নাথাকে। তেতিয়া খাব কি? এতিয়া গৰম গৰম বুলি মানুহেতো নোখোৱাকে নাথাকে, যে আজি গৰম পৰিছে বতৰটো গৰম নাখাও দিয়া কিন্তু এইটো মানুহেতটো খাবই।
সেইটোৱেই, এই একেবাৰে মানে মই ক'লোৱেই নহয় মানে এতিয়া আমিতো বাৰু বহুত বাৰু ভালতে আছো, এতিয়া ইমান গাঁৱততো বহুত বানপানী কিবা কিবি বাৰিষা বতৰ বুলি ক'লে বহুতেই অসুবিধা। এতিয়া ধৰচোন আমি বাৰু গৰম বুল আমি ফেনৰ তলত বহিবই পাইিছোঁ। ফেনখন তলত লৈ গৈ পাইছোঁ বহি কৰি আৰামে কৰিব পাৰিছোঁ। ভাত পানী খিনি বনাই কৰি আৰামতে খাব পাৰিছো, কিছুমান মানুহেতটো এতিয়া বানপানী যত উঠিছে, সেইবিলাক মানুহেতো গোটেইটো হেৰিত আছে, একেবাৰে শিবিৰ পাতি আছে সেয়া মানুহে।
সেইটো মনেতো কিমান গৰম আৰু সেই গৰমটো শিবিৰটো পাতেই। শিবিয়েটো মানুহবিলাকৰ থকাৰ কিমান অসুবিধা হৈছে আমিতো বহুত আৰামতেই আছোঁ বাগান আমাৰ এতিয়া বানপানী নহয় আমাৰ মানে জেগা কনেই ভাল সেই জেগা ভাগ‌্যবান আমি যে তেনেকুৱা জেগা অকনত থাকিবলৈ পাইছো কাৰণ আমাৰ খনত এতিয়া তোমাৰ নাই ব বৰষুণৰ পৰা কিবা এটা অসুবিধা পায় নাই কিবা এটাৰ পৰা অসুবিধা পায় একো পিনৰ পৰা অসুবিধা নাই বহুত ধুনীয়া জেগা এনেকুৱা, থকা জেগাত ধোৱাচোন আমাৰ পাবলৈ নায়েই এতিয়া বানপানী কেওফালে বানপানী কিন্তু আমাৰ এইখিনিতো একো বানপানী নাই। ইমান ধুনীয়াকৈ চলি আছোঁ গৰম বুলিও গৰম তো মানুহৰোতো থাকিবই কাৰণ কিয় এতিয়াতো এই প্ৰকৃতিটো বেলেগ কাৰণ এইটো গৰমৰ প্ৰকৃতি গৰমত এতিয়া মানুহে নানা ধৰণৰ বেমাৰ আজাৰো হব আৰু প্ৰকৃতিৰ লগতো মিলি মিল খাই থাকিব লাগিব আৰু তেনেকে নহয় এতিয়া ধৰাচোন গৰম বুলিয়ে যে আমি একো কৰিব নালাগিব বা খাব নালাগিব গৰম গৰম পৰি লতটো চবখিনি কৰিবই লাগিব আগৰ যেনেদৰে আমি এতিয়া কাম বন কৰি থাকোঁ সেই কাম বনখিনিতো আমি গৰমৰ কাৰণেটো এনেই কৰি থ কৰি থকা নাই জানো গৰম হ'লেওতো আমি কাম বন কৰি আছোঁ ন
কৰি আছো সেইটোৱে সেইটোৱে আন্ধাৰত তেনেকেই মানে আমিও ক'লোৱেই নহয় আমিতো বহুতেই সুখত আছোঁ আমিতো বহুতেই ভালতে আছোঁ এতিয়া গুৱাহাটীতো গোটেই বৰষুণ অকণমান দিয়াৰ লগে লগে অকণমান বৰষুণ দিলে কিন কিনিয়া বৰষুণত গোটেই বানপানী গোটেই বানপানীয়ে নধৰা হৈ যায়। আমাৰো ইয়াত ধৰকচোন বানপানী বুলিবলৈ নাই বা হেৰি নাই আমি ধৰক ঘৰতে গৰমতে বহিছোঁ কৰিছোঁ বা ওলাইছোঁ গছৰ তলত বহিছোঁ আৰু ইমান মানে ফেনৰ তলত থকা তাতো ভাল নহয় অকণ গছৰ হাৰ আ চাৰ ল'ব লাগে মানুহে তেনেকৈ লৈ কৰি আমি ধৰক সময়তটো পাৰ কৰিছো কিছুমানেতো সেয়া তাৰ সেইটোতো নাই ন সিহটো কেনেকুৱৈ কষ্টত খাইছে এতিয়াতো এই ধেমাজি যোদ্মৱ্যৰ মাজতে হৈছিলে সেই ধুমুহা হাঁহ হেৰিৰ পৰা আছে সেয়া মানুহেতো কেনেকৈ খাইছে চোৱাচোন বাৰু
আমিতো এতিয়া ফেনৰ তলত বহি আৰামত ভাতকেইটা ফেন নহ'লে ভাত খাবলৈও মন নাযায়। কিন্তু সেই মানুহেতো নাই ফেন নাই নাই একো অসুবিধা কেনেকুৱা মানে খাবলৈও নাপায় সিহটে সেই দিনটো হাত পিটি পিটি থাকিব চৰকাৰে দিব বা কোনোবাই দিব, এতিয়া মুখলৈ চাই পেলাই ভাতকেইটা বা পেটত কিবা এটা কোনোবা দিনাখন সেনেকেও অনাহেই থাকে খাবলৈও নেপায় কিন্তু কিমান দুখত তেওঁলোকে আছে কিন্তু আমাৰ চাবলৈ - আমাৰ এইপিনৰ চাইডত আমাৰ নায়েই তেনেকুৱা আমি বহুত সুখত আছোঁ এনেকুৱা সুখ আমি আৰু পাবলৈ নাই কিন্তু তথাপিত এইটো মানে গৰম বুলি ক'লে মানুহৰ এতিয়া মানে খাবলৈ ববলৈতো মন নাযায়। কিন্তু নগলেওতো ভাতকেইটাটো খাবই লাগিব কাৰণ পেটত যদি আহাৰ নপৰে - তেতিয়া মানুহৰ শৰীৰ দুৰ্বল হৈ যাব আৰু গৰম যিটো পৰিছে এইটোত আহাৰ খাবই লাগিব নিয়মীয়া যিটো আমি কাম কৰি আছো সেই কামটোও কৰিব লাগিব আৰু খোৱা বোৱাটো আমাৰ ৰেগুলাৰ হব লাগিব তেতিয়াহে আমি জীয়াই থাকিব পাৰিম বা গৰমত যদি মানুহে নাখাই নবৈ থাকে, আৰু দুৰ্বল হৈ যাব সেইকাৰণে মানুহে পৰাপক্ষত খোৱা তো গৰম হ'লেও মানুহে যিকেইটা হ'লেও কেইটামান হ'লেও খাবই লাগে। তেতিয়া তেতিয়া বেমাৰ আজাৰৰ পৰা মানে মুক্ত হৈ থাকে।
সেইটোৱে সেইটোৱে সেইটোৱে সেইটোৱে নহ'লে কাৰণ কিয় ভাত পানী মানুহক মানে কি বেছি জ্বলা মছলা খাব নালাগে। ধুনীয়াকে এতিয়া গৰমত নেমু ল'ব লাগে নেমুটো ভাল। বেষ্ট হয়, নেমু চেপি নেমু বা এনেকৈ দালি এই কঁঠালগুটি দি এইবিলাক বস্তুৱে খাব লাগে বেছি মানে জ্বলা ম ছলা এইবিলাক জাতীয় বস্তু বেছি খাই থাকিব নালাগে। যোনবিলকে মানে পেটৰ ক্ষতি কৰে বা দেহৰ ক্ষতি কৰে সেইবিলাক বস্তু ইমান খাব নালাগে আৰু তেনেকৈ ভাত খাই থাকিব লাগে। এতিয়া গৰমত চিম্পুল খানাই খাব লাগে এতিয়া গৰমত।
তাকেটো চিম্পুল খানাটো চিম্পুল খানাটোৱেই ভাল। মানুহে বেছি মাছ মাংসও খাব নালাগে আৰু গৰমত মাছ মাংস খোৱাটো বেয়াহে বিশেষকৈ এই গৰম দিনকেইটা মানুহে অলপ চাই চিতি লৈ চলিব লাগিব। ঘোৰা পকাৰ পৰা ধৰি খোৱা বোৱাৰ পৰা ধৰি ৰেগুলাৰ খোৱা বোৱাটো আৰু যিকেইটাই খাব লাগে বা কেইটামানে বা ভালকেই খাব লাগে। কিন্তু হ'লেও মানে তোমাৰ মাছ মাংসটো মছলা জাতীয় বস্তুটো একেবাৰেই খাব নালাগে কাৰণ এতিয়া মান এতিয়া যিটো গৰম পৰিছে সেইটোৱে মানুহৰ জণ্ডিছ কলেৰিয়া এইবিলাক ধৰা বা ডায়েৰিয়া সেইবিলাক বেমাৰ মানে হয় সেইটো কাৰণে মানুহে মুখখন অকন বাচি চলিলে ভাল আৰু। তেতিয়া সকলো ফালৰ পৰা তোমাৰ মানে মুক্ত পায়। যদি তুমি যি চি বস্তু খাই দিয়া তোমাৰতো এনেও অপকাৰ কৰিবই ন। সেই অপকাৰটো তুমি নিজেই বাচি চলিব লাগিব। তাক আৰু দহজনে ক'লেও নহ'ব বা নিজেও জানিব লাগিব যে মই এইটো বস্তু খালে এইটো হ'ব। এতিয়া ক'ৰবাৰ পৰা ফুৰি আহি যদি মই গৰমে গৰমে ঠাণ্ডাখিনি খাই দিওঁ, সেই ঠাণ্ডাখিনিয়ে মানুহৰ অপকাৰ কৰে। বিশেষকৈ গৰম দিনত মানুহে ইমান ঠাণ্ডাও খাব নালাগে, গৰম গৰম আচলতে গৰমেই খাব লাগে।
সেইটোৱেইটো।
খালে মানুহৰ ভাল কিন্তু মানুহে ভাবে কি গৰম দিনত গৰম বস্তু এতিয়া চাহটো মানে খাব লাগে, চাহটো খালে মানুহৰ শৰীৰৰ দুৰ্বলটো কমায়। কিন্তু আমি ভাবো কি চাহটো খালে প্ৰায় পেট গৰম হৈ যাব আমুক হ'ব তামুক হ'ব। আচলতে সেইটো নহয় অ চাহ চাহটো খাবও লাগে।
এই তাৰমানে লাল চাহটো খাব লাগে, গাখীৰ চাহটো বেছি খাব নালাগে গাখীৰ চাহটো বেছি খালে বেয়া। সেইটোৱে মানে কি লাল চাহটো অপকাৰ নকৰে মানুহক। গাখীৰ চাহটোৱে মানে আমাৰ মানুহক অপকাৰ কৰে, কিহৰ কাৰণে অপকাৰ কৰে গাখীৰ চাহটো খাই দিলে খালী পেটতে গাখীৰ চাহটো খাই দিলে মানুহক গেছ কৰি দিয়ে ন সেই গেছতে মানুহৰটো গেছৰ পৰাইতো বহুত বেমাৰ উৎপন্ন হয়। মেইন গেছেই প্ৰথম গেছৰ পৰাই মানুহৰ বহুত বেমাৰ উৎপন্ন হয় সেইটো কাৰণে মানে অকণমান আমি এই গাখীৰ চাহ বিলাক আমাৰ মানুহে কমাই খাব লাগে আৰু বিশেষকে আমাৰ মানুহে গাখীৰ চাহ চাহটো বেছি খায় ন বাহিৰৰ দেশত সিহঁতে লাগিলে গাখীৰেই খাব সিহঁতে চাহ নাখায় গাখীৰ চাহ নাখায় আমাৰ মানুহে আকৌ চাহ লাল চাহ কমাই খায় গাখীৰ আনে কিন্তু মানুহে গাখীৰ তাটো বেছি খায় আমাৰ মানে গাখীৰ নাখায় নহয়
বাহিৰা মানুহ খিনিয়ে আকৌ গা মানে গাখীৰ চাহটো কম খায় সিহঁতে কফি খায়। কফিটো কফিটো আচলতে খাব লাগে কফিটো খালে মানুহৰ ভাল কিন্তু আমাৰ অসম আমাৰ মানুহে আকৌ কফি নেখায় কফিটো বেয়া পায় কফিটো মানে ইমান ইন্টাৰেষ্ট নাই কাৰণ সৰুৰে পৰা যিটো বস্তু আমি খাই আহিছোঁ বা সৰুৰে পৰা আমাৰ যিটো অভ্যাস সেই অভ্যাসটো আমি কৰিব পাইছোঁ ন। সেইটো কাৰণে মানে সৰুৰ পৰা সেইটো বস্তুৱেই খাব লাগে সেইটো বস্তু খালেহে আমাৰ মন মনটো ভাল হয় কফিটো আমি টেষ্ট নেপাওঁ পাওঁ গাখীৰ চাহকাপ বা লাল চাহকাপ খালে যিমান টেষ্টি পাওঁ কিন্তু কফি চাহ কফি কাপ কফি কাপ খালে আমাৰ টেষ্ট নালাগে কিবা নাই খোৱা নাই খোৱা নিচিনা লাগে। চাহকণ খালে ভাল লাগেগৈ মনটো আৰু মনটো ফূৰ্তি লাগে। সেইটো কাৰণে চাহ তাহ খাবও লাগে খাব লাগে আৰু একেবাৰে গৰম বুলিয়ে যে মানুহে নোখোৱা নোপোৱাকৈ থাকিব লাগে সেই এইটো নহয় গৰম বুলি মানে খাবও লাগিব। তাৰ মাজতে নিজেও বাচি চলিব লাগিব তেতিয়াহে হ'ব যদি গৰমতে আমি ই একোৱেই নাখাওঁ দে আজি ঘৰতে নবনাওঁ নকৰোঁ। এলাহ লাগিছে সেইবুলি তেনেকৈ থাকিলে কি হ'ব।
কি হ'ব সেইটোৱে সেইটোৱে সেইটো কাৰণে আমাৰ মানুহে মানে সেইবিলাক মানে অকণমান বাচি বিচাৰি খালে একো নাই মানুহৰ বাচি খোৱাৰ ও খাদ্যৰ খাব লাগিব খালী বাচি বিচাৰি মানে জোখতকৈ বেছি নহয় মানে যোনটো বস্তুৰ এটা লিমিট থাকে ন সেই লিমিট অনুযায়ী খালে মানুহৰ একো অপকাৰ নাই।
গতিকে লিমিট মানুহে ক লিমিট লিমিট এতিয়া মচুৰ দালিটো খালে অপকাৰ নকৰে কিন্তু মচুৰ দালিটোৰ লগত নেমু অকণ চেপি পেলাই ধুনীয়াকৈ যদি খোৱা হয় তেতিয়া অপকাৰ নকৰে। মচুৰ দালিৰ লগত নেমু খাব লাগে আৰু গৰমতটো গৰমৰ অনুযায়ী মানে নেমুটো আচলতে মানুহৰ বিশেষ প্ৰয়োজন কাৰণ নেমুকটো মানুহে অ', খাবই লাগে কিছুমান মানুহেতো নেমু নেখায়েই কিন্তু নেমুতটো ঘৰত আচলতে তাতে গৰম দিনত থাকিব লাগে নেমু খোৱাতটো ভাল আৰু নেমু চৰ্বত খোৱাতটোও ভাল।
সেইটোৱেই সেইটোৱে নেমুটো খাব লাগে নেমুটো খালে বহুত ভাল নেমু মানুহে বহুতে খায়েই নেমুটো এতিয়া খাবই লাগে মানুহৰ প্ৰেছাৰ চেচাৰ ত থকা মানুহৰো নেমু খালে বহুত ভাল সেইকাৰণে মানুহেতো নেমুটো খায়েই নেমুটোৱেই মেইন
নেমু অমেনট মেন সেইকাৰণে মানুহে নেমু বস্তুটো খাব লাগে আৰু সকলো সকলো ময়া ৰাতি মানে ক'ব পৰা আহিলেও যে নেমু চপৰত খাব লাগে কিন্তু আমাৰ মানুহে নেমু চৰপতটো খাবলৈ বেয়া পায়। বনাবলৈকো বেয়া পায় খাবলৈকো বেয়া পায় এলাহ কৰে ন নেমু চেপ এে নেমু চপত নাখাও দিয়া চাহ কণীকে দিয়া যদি দিয়া আৰু চাহ কণী